হেল্ল'
হেল্ল'
হেল্ল'
হেল্ল'
অ আহছে এতিয়া মাত্ৰ।
উম কি কৰি আছিলি?
আহ পহি। আই মিন দেখি?
কি পঢ়ি আছ কি লিখি আছ?
আহ ক' পাৰি জানো।
নালাগে?
উম বেয়া হম।
হয় পঢ়া? এইটো শুনি বহুত মই বিশলিত। বিশ্লেষিত যি হয় সেইটো হৈ গৈছে নহ।
বিশ্বাসিত ডাইৰেক্ ক না বিশ্বাস কৰো বা নাই। বিশ্লেষিত বোলে
অবিশ্বাসনীয় অবিশ্বাসনীয় হৈ গৈছো মই হয়।
উম বাপাৰে বাপ।
উ সঁচা দে একো পে একো। নৱনে প্লেন চেন মই। হলো তই যোৱাকালি কৈছিলি মই সঁচাকে পাহৰি গৈছিলো। মোক মনত পেলাই দিব লাগে।
পাহৰিতো ময়ো গৈছো মই এতিয়াহে মনত পৰিছে যিজে দিল টো দিছা।
চা মোৰ কিন্তু ৰিলচ চিল আহি আছে মানে। মানে মই কেবাখন চোৱাৰ পিছত তাৰ ৰিল চিল এটা লাইক কৰি দিওঁ নহয় তাৰপিছত চিপকি যায় আৰুটো একদম লাগি। ধৰে জোক লগা নিচিনা। জোক লগাৰ পিছত নিচিনা লাগি ধৰে আৰু তাৰপিছত সিটো সেইটো গোটেইখিনি চেইম এইটো ত আহি থাকে। তাবি
উম মোৰ। তো একদমেই মনত নাই মই চোৱাই নাই। এতিয়াহে মনত পৰিছে মোৰ।
আমি একদম কাহিনীটো আগতে গম পাই যাবি তেতিয়া কাহিনীটো আগতে গম পাই গলে মজাটো নাথাকে।
অ হয়
এইবিলাক সেইকাৰণে মই কিবা এখন মোৰ ফেভৰেট কিবা এখন যদি আহিব আহিব ৰিলিজ হ'ব আৰু তাৰ মই ফাৰ্ষ দে ফাৰ্চ চোৱা
লাইংগল আ গৰমত হেল্ল' হেল্ল'